হেল্ল'!
হেল্ল'।
ক'ত আছা তই?
মই, হেৰি ৰুমত আছোঁ।
তাতে কি কৰা?
এতিয়া মই হষ্টেলত থাকোঁ।
কোনে হাঁহিছে? ন অ' তঁহত মেতা হেই আছে, কিয় হাঁহি আছে সি?
এই তাই অলপ ফুৰবা যাব, সেইকাৰণে বেলেগৰ লগত কথা পাতি কিনে হাঁহি আছে।
ক'ত যাবি ফুৰবা?
এই এতে।
এতে ক'ত?
এনে বাহিৰত ৰাস্তাত ফুৰি আহিব বোলে তাই।
অ' তই এতিয়া ক'ত থাকা? হাজোত থাকা ন?
অ' মই হাজোত থাকোঁ।
উম, তাৰে ওচৰত এই এখন পাহাৰ আছে নহয়, কিবা এইটো কি বুলি কয়?
আছে হেৰি, তাতে যাও এতে এ মই চাৰিবাৰ পাঁচ বাৰ মান দিছোগে।
তাতে কেনেকুৱা লাগে যায় কেনে?
এতে, আহে বহুত দূৰৰ দূৰৰ মানুহ আহে চাব কাৰণে। ভাললাগে পাহাৰটো।
তই থাকা তাপৰা কিমান দূৰ হয়?
মোৰ পৰা তিনি কিলোমিটাৰমান হ'ব কিজানি।
কিবা খালি নে?
উম, খালোঁ।
কি খালি?
ভাত খালোঁ। হোষ্টেলৰ ভাত, দালি, আৰ
আৰু
আৰু একো খোৱা নাই।
তহঁতৰ ঘৰ, ঘৰ কোন কিনখিনিত আছিল এইটো?
আমাৰ ঘৰে হাজোৰ এইফালেদি মানে এটা নদী পাৰ হ'ব লাগে, নাৱেদি।
কেনেকে যা তহঁতে?
আমি নাওঁ দি যাওঁ। নাওঁত উঠিকিনে ইয়াৰ পৰা গাড়ী দি যাওঁ, এক ঘণ্টামান, মানে লাইন গাড়ীত যাওঁ। যাই কিনে তাতে, হেৰি আছে, নদী আছে। তাৰ পিছত নদীত নাৱেদী পাৰ হৈ যাব লাগে। এক ঘন্টামান লাগে আৰু নাওঁত গৈ থাকবা লাগে।
তাৰমানে তোমাৰ ঘৰটো নদীৰ মাজত ন?
অ', মানে চাৰিওফালে নদী আছে। অ' আমাৰ ঘৰৰ চাৰিওফ
তে তোমাৰ জাগা খিনিৰ নামটো কি আছিল এইটো?
হে হেৰি নামটো হ'ল শিয়ালমাৰি
শিয়ালমাৰি তাতে মানে কি কি বস্তু পায় এনে খোৱা বস্তু
খোৱা বস্তু মানে তাতে বিখ্যাত মানে কি তাতে আমি হেৰি আমাৰ গাওঁখনত মানে চব মানে ফ্ৰেচ বস্তু বা মানে চবজি বা এনেকুৱা খোৱা লোৱা চব বস্তুৱে ফ্ৰেছ গাঁও নহয় তাতে সেইকাৰণে ভাল
কি পায় মাছ
মাছ অ নদী নদীৰ মাছ পায় মিছা মাছ তাৰ পিছত চব মানে হেৰি লোকেল মাছ গিলা পোৱা যায় তাতে নদীৰ আমাৰ-আমাৰ সিফালে যে চবজি গিলা-চবজি গিলা তাতে আমাৰ সেই চবজিতো সাৰ নিদিয়ে ইমান মানে গোৱৰ সাৰ গিলা দে ত চবজি গিলা মানে হাইব্ৰীড নহয় আৰু লোক
তেতিয়াহ'লে তোমালাকে খাই কেনে একেবাৰে ফ্ৰেছ হৈ গৈছ ন মানে
আহ।
তুমি কেতিয়াবা গুৱাহাটীত আহিছা নে কিবা খাব কাৰণে যেনেকুৱা ম'ম'
অ, গৈছিলো তাতে
তাতে খাইছ?
উম বিৰিয়ানি খাব--গৈছি
কোনটো বিৰিয়ানী মানে একচি কোনটো বিৰিয়ানী খালা? চিকেন বিৰিয়ানী ন? কেনেকুৱা লাগে কোৱাচোন তুমি খাই কেনে
সে তিনিবাৰ মান গৈছিলো
তিনিবাৰ খ তিনিবাৰ খালা
না মানে গুৱাহাটীত যাই কিনে খাইছো তিনিবাৰ এতিতো খাবেই আৰু মাজে-মাজে
একচেলি তোমাৰ ঘৰখনত যায় কেনে ভাল লাগিব চাগে কিয় তোমাৰ নদীৰ মাজত এনেকুৱা মানে তাতে নাৱেদি যাই কেনে আমি সেই মাছ মাৰিকেনে খাব লাগিব। অ ঘৰৰ খেতি
চব ফ্ৰেছ আহ উম-উম। ভাল লাগে তাতে গাঁওলীয়া জাগা
উম কিমান দিনকৈ থাকে বো যোৱা
আমি বন্ধ দিলে এসপ্তাহ-এসপ্তাহ পোন্ধৰ দিন সেনেকুৱা
এসপ্তাহ পোন্ধৰ দিন মানে তুমি-তুমি হাজত থাকি কেনে পঢ়ি আছো ন?
অ এতে পৰি আছো।
উম হম তুমি এটা কথা গম পোৱা নে তুমি কেতিয়াবা শ্বিলং অ তুমি মিজোৰাম বা অৰুণাচল প্ৰদেশ বা চিকিম ক'তো গৈছিলে নেকি কোবা
কি কৈছে?
তুমি কেতিয়াবা শ্বিলঙত গৈছিলা নে?
থাকতে গৈছিলো একবাৰ
উম, দিয়া তুমি শ্বিলঙৰ বিষয়ে কি কি জানা আৰু কেনেকে গৈছিলা কোৱাচোন
মানে আমাৰ ঘৰৰ ফেমিলিৰ লগতো গৈছিলো আমাৰ নিজা কাৰ লৈ কিনে তাতে শ্বিলংত ম এ চেৰাপু চেৰাপুঞ্জী দিছো আৰু দাউকে দিছিলো তাতে ডাউকি মানে কি ত তলত লকে যাব পৰা নাই মানে তলত এনে ওপৰৰ পৰা চাইছো আমি। মানে বৰষুণ দি আছিল বহুত সেইকাৰণে যাব পৰা নাই। এনে ওপৰৰ পৰা চাইকেনে ভাল লাগিছিল তাতে।
তুমি গম পোৱা নাই। শ্বিলংখন এখন উত্তৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বাত কৈ মানে পাহাৰীয়া অঞ্চল বুলি কয় এইটো আৰু শ্বিলংখন কোনটো ৰাজ্যযৰ ভিতৰত পৰে গম পোৱা নে নাই?
হা, হা,
শ্বিলং টো কোনটো ৰাজ্যৰ ভিতৰত পৰে?
অসম।
অসমত পৰে শ্বিলংখন নৰ্থ-ইষ্ট মানে সাতটা জ অ, শ্বিলংখন পৰে তোমাৰ মেঘালয়ৰ আন্ডাৰত পৰে। আৰু শ্বিলিংখন হল মেঘালয়ৰ ৰাজধানী ৰাজধানী বুজি পোৱা? কেপিটেল উম, ৰাজধানী। তুমি তুমি কৈ আছ অসম নহয়তো এইতো। অসমৰ বাহিৰত হয় বেলেগ বেলেগ ৰাজ্য এইটো।
অ, মানে আগতে আছিল কিজানি। ম।
শুনা অসমখন সাতোটা তোমাৰ সেই নৰ্থ-ইষ্ট বুলি যেনেকুৱাকৈ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য বুলি কয় যেনেকুৱা অসম, নাগালেণ্ড মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু এতিয়া তোমাৰ য যিটো চি ছিকিম আছে নহয় ছিকিমটো নৰ্থ-ইষ্টৰ হৈ গৈছে আৰু শ্বিলংটো তুমি জানা নাই শ্বিলংটো সা সাগৰ পৃষ্ঠ বুজি পোৱা? সাগৰৰ পৰা কিমান ওচৰত ওপৰত আছে?
উম, সেয়া গম নাপাও।
শ্বিলংটো সাগৰৰ পৰা পোন্ধৰশ পচিশ মিটাৰ মানে বুজিব লাগিব তোমাৰ ফাইভ উম, পাঁচ হাজাৰ তিনি ফুট উচ্চতাত মানে ওপৰত আছে। সাগৰ পৃষ্ঠৰ পৰা। আৰু
আপুনি আপুনি ক'ত ক'ত গৈছে এনে?
মই মই শ্বিলং গৈছিলো মই তোমাৰ সেই কি বুলি কয় এ ডিমাহাচাও যিটো তুমজাং পিক টাতে গৈছিলো আকৌ তোমাৰ ত্ৰিপুৰা গৈছিলো ইন, হায়দৰাবাদ গলো কলিকতা গ'লোঁ চণ্ডীগড় গ'লোঁ বেংলোৰ গ'লোঁ তাৰপিছত তামিলনাডু গ'লো মুন্নাৰ গ'লো।
চবতকে চবতকে মানে কোনটো জাগা বেছি ভাল লাগছি?
মোৰ চোৱা মতে অ, যদি প্ৰাকৃতিক দৃশ্যখিনি চোৱাত তুমি তেতিয়াহলে তুমি যাব লাগিব তুমি যাব লাগিব অ, অ, টুজাং পিক ভাল তোমাৰ অ, মু মুন্নাৰটো সকলোতকৈ ওপৰত আছে মুন্নাৰটো মানে বেষ্ট যাব লাগে। তুমি শুনা আমি যেতিয়া মন্নোৰত গ'লো একচুৱেলি মোৰ মই মোৰ লগৰ কেইটাই আমি তেতিয়া বেংলৰত আছিলোঁ নলত কাম কৰি আছিলো কিবা জব কৰিছি আমি ৰাতি সন্ধিয়া সময়ত মোৰ ফ্ৰেণ্ড কেইটাক ক'লে যে আজি বলক ফুৰিব যাও ম বোলো ক'ত যাবা সি ক'লে যে বলা মন্নো যাওঁ কলো কেনেকৈ যাবা ট্ৰেইন, বাছ নকয় বা তাতেতো বাছ ট্ৰেইন নাযায় আমি প্ৰথমত যাব লাগিব কেৰেলা কেৰেলাৰ কোচি কোচিৰ পৰা আকৌ অ, বাছেৰে যাব লাগিব মুন্নাৰ মই ভাবিলো সহজ বস্তু যাম মই তিনিজন ফ্ৰেণ্ড টিকেট কাটিলোঁ তিনিটা বাছত আমি গোটেই ৰাতি মানে কি দশটা মানত বাছত উঠিলো উতি আমি টিকট কাটিলো এ এৰ্ণ কলমৰ কচি কচি। পাতি কিনে ৰাতি আমি তিনিওটা আমাৰ বেংগলৰত তাৰ পৰা এ কৰমঙলাৰ পৰা মাদিৱালা অলপ দূৰেই বেছি দূৰ নহয় চাৰি কিলোমিটাৰ মান হ'ব। তাতে আমি গ'লো চ কেনে আধা ঘন্টা মান থিয় হলো থিয় হৈ কেনে তাতে আমাক ভোক লাগিল ৰাাতি কি খাম কিবা খালো।
উম।
বিৰিয়ানী বিৰিয়ানী ঠাণ্ডা পানী চানী কিবা খালো খাই কেনে ৰাতি দহটামান বাজত। সে তোমাৰ বাছত উঠিলোঁ উঠি কেনে আমি চব তাই টোপৰি নাযায় বাছ জোগাৰণি এনেকুৱা চ' গোটেইকেইটাই কথা হ তিলোঁ কথা পাততে পাততে আমি ৰাতিপুৱা। ৰাতিপুৱা তোমাৰ এ সেই হৈ গ'ল মানে উম, ছয়টামান হ'ল আমি গোটেইকেইটা সাৰ পালোঁ। মানে সেইদিনাখন আমাৰ টোপনি ভালকে হোৱাই নাছিল বাছত জোৱাৰ দনাটো টোপুনি হোৱা নাছিল। তোহাৰ পাই চাওঁ, এনেকুৱা চাব লগা দৃশ্য কি ক'বা? আৰু তুমি গম প না নাই? কেৰেলা সবাতকৈ লিট্ৰষ্টি বেছি থকা ৰাজ্য হয়, শিক্ষিত বেছি তাতে, শিক্ষিত হাঁ?
উম গম‌ নাপাওঁ।
আমি, আমি আঠটা মান বজাত আমি কেৰেলা পালোঁ, কেৰেলা মানে কেৰেলা মানে কচি পালোঁ তাতে আমি এখন হোটেল হোটেল নকয় মানে তোমাৰ ফল মূলৰ সেই থকা দোকান। তাতে আমি কি কিবা খালো আহ উ কমলাৰ কমলাৰ ৰস খালোঁ খাইকনে থাই কেনে পইচাখিনি দি কেনে, উঠাই কিনে আমি এখন সেই উম ভাড়া কৰিলোঁ মানে অটো ভাড়া কৰিলোঁ।
উম হম।
ভাড়া কৰি কেনে তাৰ পৰা বিশছ টকা ত্ৰিছ টকা লৈছে ভাড়া কৰি কেনে তাতে এ কচি ষ্টেশচনত গলো। উম উ যিটো মানে তোমাৰ সেই বাছ তাৰ পৰা মু মুন্নাক লৈকে লৈ যাব আমাক তাতে গলো টিকট ক স কেনে বাছটোত উঠিলো উঠোৱাৰ পিছত আমাক আমি বাছটো তোমাৰ এৰিলে, উম ধৰি লও তোমাৰ এ বাৰটা পাততে এৰিলে ত' আমি এনেকুৱা মানে গোটেই দিনটো ৰাতিটো জাৰ্ণি কৰি আহিছো আকৌ বাছ উঠিলো ত উঠি কেনে আমি গ'লো লাহে লাহে লাহে লাহে। প্ৰাকৃতিক দৃশ্য চাইছে গৈছে গ'লো, ফটো মাৰিলো উৎসৱ কৰিলো মনত আমি আহ সন্ধিয়া সময় পালো মানি লোৱা উম চাৰিটা পাচতা। বালো উ এনেকুৱা। পাহাৰ বগাই বগাই যাব লাগে কি কবা মানে দৃশ্যটো চাই কিনে এনেকুৱা ভাল লাগে তাতে।
হম হম।
খা নাই আৰু এনেকুৱা ভাল লাগে ত' যাতে গ'লো উম যোৱাৰ পিছত তুমি আ মানুহ মানে গাড়ীয়ে এজননে আহিলে আহি কিনে মোক ক'লে। ক'ত থাকিবা মানে তাৰে মানুহবিলাক চব শিক্ষিত হয়। ইংলিছত কথা কৈ আছিল। ত' আমি ক'লো উ ৰাতি সিহতে হোটেল চোটেল চব খিনি ঠিক কৰি দিলে কৰি হোটেল ভাত সেই খিনি চব মিলাই দিলে, আকৌ সেই মানুহজনে ক'লে কালি তোমালোকক ফুৰাব লৈ যাম, অ তোমাৰ সেই পিক দেকালনা পিক টি গাৰ্ডেন, এনেকুৱা কৰিলে ফুৰাব লৈ যাম। উ তোমাৰ ঠিক আছে। আমি কথা কথা পাতিলো ৰাতি আম হোটেলত লৈ কিনে কিবা খুৱাই দিলে তাৰে কেৰেলাৰ যিটো বেষ্ট ইছ ফ্ৰাই, এ সেইটো আমাক কলে এনেকুৱা সোৱাদ লাগে খাই কেনে মুখত, মানে জিভাত লাগি থাকে। আৰু মাকে খালো, খাই কেনে আমি গোটেই ৰাতিটো যে টোপনি মাৰিলো, টোপনি মাৰি যে ৰাতিপুৱা আ গাড়ীজন আহিলে, আহি কিনে আমাক আমাক ফুৰাব লৈ গ'লে। দৈদাকলন, পিক টীৰ গাৰ্ডেন আমি তাতে ইমান ফটো। ফটো তাতো মাৰিলোঁ দেখিবলৈ মানে এ কি কম মাইন্দ। মানে মূৰটো ঘুৰাই যায় চব খিনি কৰি কিনে ৰাতি এট সন্ধিয়া সময়ত ভাগৰি লাগিল। ত' ভাগৰ লাগে আমি গোটেই ফটো চটো মাৰিলো চব কৰিলো একো কথা চথা একো নাই। ৰাতি আকৌ সিহতে আমাক কেৰেলাৰ স্পেচিয়েল ডিচ খুৱালে।
উম।
তোমাৰ যেনেকুৱা অ সিহঁতৰ লোকেল যিবিলাক খোৱা বস্তু পায়। চব গোটেই খিনি হ'ল আৰু আৰু মুন্দত এনেকুৱা বৰষুণ পৰে কি কবা গোটেই ৰাতি। বৰষুণ পৰি তাতে ঠাণ্ডা, আমি কপি আছিলো আমি।
গৰমৰ দিনতো ইমান ঠাণ্ডা থাকে তাতে।
তাতে বহুত ঠাণ্ডা হয়, মানে বহুত ওপৰত ন সাগৰ পৃষ্টৰপৰা। বহুত ঠাণ্ডা হয়, তাতে আমি সে থাকিলো, সেইদিনা তাতে থাকিলো, থাকাৰ পিছত পিছদিনা ৰাতিপুৱা আমি উম, আমি আকৌ